পাইছে নে?
অ', আপুনি শুনা পাইছে?
অ', অ', শুনা পাইছো মই, অ এনে আপুনি কি কৰি আছে?
এ, এনেই আছো আৰু, এই বাহিৰত অলপ বহি কেনে।
অ', অ', অ', মইয়ো এনেই আছো বৰ্তমান।
অ।
অ', এনে আছো অ, সেইকাৰণে যে মই ভাবিলো যে- আমি মানে, ট্ৰেভেলিং বা ভ্ৰমণ কৰাৰ- বিষয়, অকমান আলোচনা কৰো নেকি? যে আপুনি, হয়, হয়, যে আপুনি- অসম বা অসমৰ বাহিৰৰ ৰাজ্যবিলাকত বা বেলেগ- ইণ্টাৰনেশ্যনেল ৰাইজত, আহ, গৈছে নেকি কেতিয়াবা আৰু? গৈ কিনে, যেনেকুৱা মানে এক্সপিৰিয়েঞ্চবোৰ পাইছে, সেইবোৰ অকণমান- কৈ দিবচোন।
অ', অ', ঠিক নিশ্চয় কম।
হয়।
যেনেকুৱা ধৰক যেনেকুৱা ট্ৰভেলিং হয় নাহ মানে ভ্ৰমণটো কৰিলে আমাৰ মন- ভাল লাগি যায়, যেনেকুৱা আজিকালি অ, গৰমৰ বন্ধ দিলে হয় ন নাই, যে গৰমৰ- ভ্ৰমনত, বিভিন্ন জাগাত ফুৰি কেনে ভাল লাগে। নিজক মানে আনন্দিত কৰা হয় এটা, আৰু বিভিন্ন ধৰণৰ- নতুন নতুন এক্সপিৰিয়েন্ঞ্চ পোৱা যায়, এতিয়া ধৰক- মই মানে, কেইটামান জোগাত গৈছিলো যেনে আমাৰ- অসমৰে, এখন ৰাজ্য এখন যেনেকুৱা অ, মেঘালয় নামটো শুনিছে নি-
অ', অ', শুনিছো।
অ', অ', আপুনি এ ভালে মানে তাতে- তেতিয়ো ইমান ধুনীয়া, হয় ন নাই, অ- তাতে মানে যেনেকুৱা আমাৰ সেই ছেভেন চিষ্টাৰ আছে হয় নে নাই অ ৱাটাৰ ফল আছে ছেভেন চিষ্টাৰৰ ত তাৰে মানে যেতিয়া এতিয়া বৰ্তমানটো যেনেকুৱা আমাৰ ৱেডাৰটো হৈ আছে বতৰটো হয় না নাই তাৰে পানী বিলাক ইমান ধুনীয়াকে সাতটা নদীৰ পানী একেলগে বৈ আহাটো চাই মানে বহুত ভাল লাগে হয় না
ভাল লাগে যোনটো মানে আমাৰ ৰাজ্যত নাই সেইটো ন উম মানে তাতে যাই পিনে হয় বহুত ভাল লাগে সেইটো চাই কিনে
ঠিকে আৰু এনেকুৱা আৰু বহুত জাগা আছে যেনেকুৱা ধৰক আমাৰ এই মেঘালয়তে শ্বিলঙত যেনেকুৱা এটা খ্ৰীষ্টানৰ এটা চাৰ্চ আছে না
অ অ দা
ধুনীয়া অ অ ইমান ধুনীয়া আৰু তাতে সোমালেও মনটো ভাল লাগে না চাৰ্চটো ইমান ধুনীয়াকে সজোৱা আৰু তাৰে তাত মানে বিভিন্ন ধৰণৰ মানুহ আহে ফুৰিবলৈ আৰু ইহঁতক চাইও ভাল লাগে আৰু ইহঁতো যেনেকুৱা আমাৰ মেঘালয়ৰ যিটো সাজপাৰ হয় ন ইহতৰ যিটো সাজ বাৰ পিন্ধে মানে সেইটো মই মানে পিন্ধিছিলো
অ সেইটো ময়ো পিন্ধিছিলো এইটো কাচি ড্ৰেছৰ ড্ৰেছটো অ সাজপাৰতো সি সিহঁতৰতো মই পিন্ধিছো লো বহুত ভাল লাগিলে কাৰণ অ সেইটো কি কয় মুৰত এইটো যে লয় ফুলটো যে লয় সেইটো বেছি ভাল লাগিছে মোৰ
অ আৰু হাততো এটা লয় না ফুলৰ নিচিনা না কিবা এটা আৰু ড্ৰেছটো কিন্তু পিন্ধাটো ইজি কিন্তু ইমান টান নহয় এনে অলপ মেৰিয়াই দিয়ে আৰু ওপৰৰ সেনেকুৱা টপৰ নিচিনা এটা থাকে
অ আহ্।
মানে ভালে লাগিল নিজকে মানে এটা বেলেগ মানে সাজ পাৰৰ মানে এতিয়া চাব পৰা যায় ন ধুনীয়া লাগে যে অ মই এইটো পিন্ধিলে এনেকুৱা লাগে।
অ ভাল লাগে।
উম উম। এনেকুৱা আৰু মানে যে ঠাই আছে। যেন আমাৰ।
অ আছে যেনে সেইটোও আছে নহ এই আপুনি গেছে নেকি তাতে এই এলিফেন্টছ ৱাটাৰ ফ ফলছ ইলেভেন
অ অ অ গৈছিলো গৈছিলো এতিয়া এলিফেণ্ট ফলটত গৈছিলো সেইটোও কিন্তু ধুনীয়া।
ধুনীয়া বহুত ধুনীয়া তাতেতো মানে অ তললৈ নামি তললৈ মানে এই পানীবোৰ মুখতে আহে ন।
অ আহে উম আৰু চিৰি বিলাক যে আছে তাতে চিৰি এই বা ইমান চি
ইমান অ বগাব লাগে কিন্তু বহুত ভাগৰ লাগে তথাপি মানে চাবতো ইচ্ছা থাকে ন তাৰ পিছত মানে ভাগৰ লাগিলেও মানে নিজকে পাত্তা নাপায় মানে।
অ কিন্তু তলত বহিলে অলপ ভাল লাগে কিন্তু ৱাটাৰ ফলটো চাই ভাল লাগে তাৰ আৰু এটা আছে ন‌ উম অ কেব অ অ অ সেইটোও গৈছিলোঁ। সোমাইছোঁ সোমাইছোঁ।
অ
মোৰতো সেনেকুৱা হ'ল মই তাতে গৈছিলো না যোৱাতে মানে হিল পিন্ধি গৈছিলো শিল পিন্ধি যোৱাতে মানে এনেকুৱা হয় বহুত খিনি না তাতে প পাথৰ-চাথৰ আছে ত' মই মানে বগাব পৰা নাই পিছত কি কলো হিলযোৰ খুলি লৈছো খুলি লৈ পাছত মানে তাতে গৈছো ভিতৰত ইমান ভাল লাগিছে ইমান মানে অলপ এন্ধাৰ এন্ধাৰ হৈ আছিল না
এন্ধাৰ হয় আমিতো মানে মবাইল লাইটটো জ্বলাই দিছো।
অ ', মোবাইল জ্বলাই যাব লাগে অ ঠিকে সেইটোৱে। আৰু এটা আছিল সেই আমাৰ এই ন কালিকা নেকি এটা আছিল যে।
অ মই তাতে যোৱা নাই।
অ তাতে যোৱা নাই আপুনি তাতেও ধুনীয়া মানে এটা মানে ঝৰ্ণা নিচিনা আছে ৱাটাৰফল আছে। মানে দূৰৰ পৰা চাব লাগে মানে সিটো ওচৰত যাব নোৱাৰি আৰু। তাতে অ অ দূৰৰ পৰা চাব পাৰিম কিন্তু ধুনীয়া বস্তুটো ঠাইতো ইমান ধুনীয়া আৰু তাতে বহুত ধৰণৰ দোকান আছে তাতে যেনেকুৱা আমাৰ শ্বিলঙৰ মানে ট্ৰেডিচনেল যিবিলাক বস্তুবিলাক।
আহ্।
বিলাক তাতে কিনিব পাৱ যায় যেনেকুৱা যে এই চাদৰ ধাৰক টু টুপি বা এনেকুৱা মানে বহুত ধৰণৰ এনেকুৱা খাদ্য আছে ইহঁতৰ যিটো ট্ৰেডিচনেল খাদ্য হয় সেইবিলাক, উম। আৰু ইহঁতৰ ম'মটো ধুনীয়া কিন্তু খাবলৈ।
অ, ' মই কিন্তু তাত তাতে ম'ম খোৱা নাই সেইটো মই আনাৰস সেইটোহে খাইছিলো বহুত মানে টেষ্টি সেইটো
আ উম উম উম। আচ্ছা মই আনাৰসটো আকৌ খোৱা নাই সেই ম'ম' খাইছিলো আৰু যে থোপ্পা কয় না থোপ্পা থোপ্পা অ সেই থোপ্পাটো খাইছো বহুত টেষ্টি লাগিছিল তাৰে
অ মই মানে অ আগতে মানে মই আনাৰস খোৱা নাছিলে তাৰ পিছত শ্বিলঙৰত সেইটো ট্ৰাই কৰিছো তাৰপিছত এতিয়া মানে কোৱা হ'ল মই তথাপি মানে সেইটো অসমতো ভাল নালাগে আমাৰ নিজৰ ঘৰৰ বিলাকও মানে ভাল ভাল নালাগে তাৰপিছত সেইটো শ্বিলঙত ভাল লাগে বহুত টেষ্টি লাগে মানে কাৰণ পাহাৰৰ কাৰণেই চাগে অকমান বেলেগ হয় টেষ্টিটো অ অ সেইকাৰণে বেলেগ হয় চাগে টেষ্টটো ভাল আহে।
তাৰে খাদ্য বিলাকৰ মানে মচলা নহয় না মানে খাই ভাল লাগে যেনেকুৱা আমাৰ ইয়াতে কি কিছুমান আছে মানে বহুত মছলা দিয়ে ইমান চব এনি টাইম মচলাটো ভাল নালাগে।
মইও ভাল নালাগে ইমান নহয়।
অ কেতিয়াবা ধৰক অলপ মছলা নিদিয়াকে মানে অলপ বইল বইল টাইপৰ খাই মেলি মানে সেইটো আমাৰ কি হয় স্বাস্থ্যৰ কাৰণেও ভাল হয় খাই মেলি মানে নাই এই মানুহৰ যেনেকুৱা যে গেছ চেছ হৈ যায় না সেইবিলাক নহয় হেলডি থকা যায়। স্কিন আমাৰ যেনেকুৱা গ্ল' কৰে সেইবিলাক সেইকাৰণে তো ইহঁতে ইমান গ্ল'য়িং হয় না
অ গ্লয়িং মানে স্কিন বিলাক মানে কবই নালাগে আৰু আমি মানে ওচৰত থাকিবাই মানে নোৱাৰা নিচিনা না
অ অ ঠিকে আৰু বহুত হেল্ডি থাকে ত
হেল্ডি থাকে অ কাৰণ তামি আৰু অ তেওঁওলোকে মানে আৰু বহুত মানে চিৰিবোৰ বগাবা পাৰে হয় না অ কষ্ট কষ্ট কৰে যে মানে বহুত এ এক্সাৰচাইজ নিচিনা হৈ যায় কাৰণ চবৰে ঘৰ বিলাকে মানে পাহাৰতে যেনে উঠা নামা চিৰি বগাব লাগে। সেইকাৰণে মানে সেইটো এক্সাৰচাইজ মানে কৰি আহ মানে শৰীৰ বিলাক আমাৰ বডী বিলাক ভালে থাকে আৰু স্কিন বিলাকো ভালে থাকে আমাৰ মানুহ মানে আমি প্লেনত থাকো ন আমি মানে কোচ কাঢ়াই নহয় আমাৰ মানে সেইমান ৰাস্তা গেলে আমি মানে স্কুটি বা বাইক তেনেকে বা পপিলি অটো সেইবিলাক মানে আমি যাই থাকো যে আৰু তাৰ মাৰো মানে পাহাৰ অঞ্চল যে সেইকাৰণে মানে বা গাড়ী সেইবোৰত মানে বেছি ব্যৱহাৰ নহয় কাৰণ এটা তলৰ মানে জাগাৰ পৰা যদি মানে ওপৰত যায় তেনেহলেতো গাড়ী হিটোতো যাব নোৱাৰে না মানে চি দি বগাই বগাইহে যাব লাগিব খোজ কাঢ়ি কাঢ়ি
সেইটোৱে ইহঁতে মানে বহুত পৰিশ্ৰম কৰে কিন্তু
হয় হয়।
যিমানে বস্তুবিলাক মানে খেতি বাতিও যেনেকুৱাই ইহঁতৰ বহুত পৰিচয় যেনেকুৱা ধৰ চিলিণ্ডাৰ টোৱে আৰু তাতে মানে কি হয় মই এটা বস্তু দেখা পালো ধৰক ছিকিমে হওক বা শ্বিলঙে হওঁক ইফালে মানুহ বিলাক মানে ছোৱালী মানুহব যে বেছিকে ফিমেল কেইটা ইহঁতে মানে চব বস্তুতে নিজৰ আগভাগ লয় কিন্তু দোকানে কোৱা খেতি পথাৰে কোৱা মানে চব বস্তুতে মানে ছোৱালীৰ বস্তু বেতু মানে আছে কাম কৰিব অ', দায়িত্ব এনেকুৱা নহয় যে আমাৰ কিছুমান এনেকুৱা আছে এৰিয়া নাম নক তেনেকুৱা তাতে ছোৱালীয়ে কাম কৰিলে মানে বেয়া দেখে কিন্তু। সেইবিলাক জাগাত যাই মানে, মানে এইটো ভাল লাগিছে। মোৰ মানে ট্ৰেভেলিং কৰি ঘূৰি ফুৰি অ'। মানে বস্তুবিলাক মানে ছোৱালী ইকুৱেলিটি যেনেকুৱা ল'ৰা এ তেনেকুৱা ছোৱালীও এটা সেই বস্তুটো মানে বহুত ভাল উম
আছে আৰু।
সেইটোয়ে মানে বেলেগ মানে ষ্টেটৰ নিচিনা নহয় যে ছোৱালী মানে এনেকা থিংকিং থাকে যে অ', ছোৱালী মানুহ তো ঘৰৰ কাময় কৰিব বাহিৰৰো কাম
অ', বাহিৰত মানে দোকান চোকান এনেকে যাব নাপায় নালাগে অ', আমাৰ ইয়াতে মানে বাঘ বাধা আছে মানে বাধা ঘৰৰ মানুহ বাধা নিদিলেও মানে সমাজৰ মানুহে কয়।
অ'।
মানে ওলাব নোৱাৰা নিচিনা তেনেকে কৰে।
উম বা ধৰক ধৰক এটা ধৰ এই কাপোৰে ম'লে এটা ছোৱালী এটা এয়া যদি কাম কৰে বা বেছি ৰাতিয়ে হৈ গ'ল নটা দহটা লৈকে কাম কৰ তেতিয়া উম ছোৱালী মানুহতো বেয়া এই ছোৱালী টো বেয়া হয় ন নাই এইটো টেগ মাৰ্ক অ', বেয়া হৈ যায়। টেক মাৰ্ক দি দিয়ে কিন্তু ই যে নিজে কষ্ট কৰি উপাৰ্জন যে কৰিছে ঘৰৰ মানুহে ঘৰৰ মানুহৰ ওপৰত ডিপেন্দন নহয় নিভ নিৰ্ভৰ নহয় হয় ন নাই সেইটোয়ে ডাঙৰ কথা কিন্তু মানুহ কিছুমান মানুহে বুজিয়ে নাপায় ভাবে কি অ' মানে আমাৰ ইফালে মানে ছোৱালী মানুহ এইটো কাম কৰিলে মানে উম ছোৱালীটো মানে বেছি বেয়া হৈ গ'ল উম, উম সেনেকুৱা দৃষ্টিকণৰ পৰা চাই
অ'।
কিন্তু সিফালে সেনেকুৱা মই দেখা নাই যেনেকুৱা বহুত ল ৰাতিলৈকে লৈক বাৰ চাৰ যে আছে
অ'।
তাৰ যে আছে হয় না ইমান ধুনীয়াকে কাম কৰি থাকে একো নকয় কিন্তু আৰু ৰাতি হ'লেও কোনো
অ', নোকোৱাৰ কাৰণেহে মানে কামটো কৰিব পাৰি আছে ন।
উম, উম আৰু মানে ছোৱালী মানুহ এটা যেনেকুৱা চেফটি ইহঁতে কিন্তু ইয়াতো ভয় খাব লগা বস্তু নাই ইহঁত ইহঁতৰ মানে ৰাজ্য বিলাকত তে অ', ৰেপ হৈ যাব কিবা হ'ব হয় নে নাই। কিন্তু আমাৰ ফালে একেবাৰে হেল্ল'।